হেল্ল'।
অ', কোৱা?
কি কৰিছা?
এই এনেই আছোঁ, ভাত পানী খোৱা হ'লনে?
অ', নহয় মানে মই চাপাও। মই মাহীহঁতৰ ঘৰলৈ গৈছিলোঁ। তাৰপা অহা দেৰি হৈ গ'ল, তাৰ পিছত মই লৰা লৰিকে সে বাইটি কলেজলৈ গ'লো চাৰে দশটা বজাত। তাৰপা আকৌ বাৰটা বজাতে আকৌ ভাত দিয়ে নহয় সেইকাৰণে নাখালোঁ।
ৰব
কাৰণ খোৱা দেৰ ঘণ্টা হে হৈছিল। অ', মই আহোতে এ মাছ লৈ আহিছিলো তাৰ পাৰ পিছত সেই চাৰে দছটা বজাত মই সেয়া মাছে দি খাইছিলো।
অ', অ, কি মাছ আনিছা লোক
নহয়, নহয় কচ মাছ।
কচ মাছৰ টৰকৰি লৈ আহিছিলা?
অ'।
উম। কেনেকুৱা লাগিলে খাই?
ভাল লাগিলে। মাই বনোৱা টেঙা মৰাপত দি।
ৰঙা টেঙ মৰাটো দি খালা?
অ', ৰঙা টেঙা।
অ', অ, কালি লোকেল মুৰ্গী কেনেকে বনালে?
এতিয়া ভালে বনাইছে বাৰু।
উম। পিঠা বনাব জানা নাই তুমি?
জানো। তুমি?
অ' নাজানো। মানে হেৰি কেনেকে কি কি দিয়ে সেইটো নাজানো ভালকে।
আজিৰ পৰা অম্বুবাচী মেলাৰ হেৰি চলিছে নহয়, সাতলাগে বুলি যে কয়?
উম। অম্বুবাচী মেলা চাবলৈ যাবলৈ মোক লগ ধৰিছিলে বাৰু পেহীহঁতে।
অ'।
কিন্তু যোৱাহে নহ'লে।
বাকী তুমি ভাত খালা?
কি?
পিঠাৰ ৰেচিপিটো?
কোন তেল পিঠাত?
উম।
তেল পিঠা প্ৰথম পিঠাগুৰি খুন্দি লব লাগিব তাৰপিছত পিঠাগুড়ি খিনিত আহ তাৰমানে এনেকুৱা অলপ জুখি মাখি মেলি গুৰ দিব লাগিব পানী দিব লাগিব, অকমান খাৰ দিব লাগে যাতে বস্তুটো ফুলে।
উম।
তাৰপিছত অলপ খাৰ দি মেলি অলপ টাইমৰ কাৰণে থৈ দিব লাগে তেনেকে গোটেইখিনি মিক্স কৰি। অলপ নিমখো দিব লাগে সোৱাদ অনুসৰি।
উম।
তাৰপিছত মিক্স কৰি মেলি তুমি দুঘন্টা তিনি ঘন্টা মানলৈকে থ ঢাকি থৈ দিব লাগে
উম।
তাৰপিছত তুমি ধুনীয়াকে বনাব পাৰা। আমাৰ মাহঁতে চুজিও অলপ দিয়ে। পিচাগুৰি লগতে। তেতিয়া অলপ মানে মানে ফলসৰীয়া টাইপ হয়।
ওম। তেনেকে কৰিলে ফুলে ন?
অ তেনেকে কৰিলে ফুলেও।
অ অ। আৰু।
নাইকল লাডু বনাব যানা নাই তুমি?
উম, ইমান ভালকে নাজানো বাৰু। মানে নাৰিকলটো ৰুকি লয়।
অ।
ৰুকনিত নাৰিকল দুটা ৰুকি লয়, ৰুকি লৈ পেলাই ভাজে ন?
অঁ অঁ।
মানে কি দি ভাজে?
অ, অলপ ৰিফাইন দিয়া থাকে নিকি? চেনি আৰু নাৰিকল। অ ঘিউ দিওঁ ভালে পাৰি চেনী আৰু নাইকল ভাজে।
উম, ৰিফাইন নিদিয়ে চাগে।
সোদা কেৰাহিতে ভাজে। মানে ঘিটো মন গ'লে দিব পাৰি কিন্তু সুদা কেৰাহিত ভাজে। ৰিফাইনত লাডু বনাই বুলি ক'লে।
হয়নি আৰু কিছুমানে হেৰিও দিয়ে। এই যে গাখীৰৰ পেকেট যে।
অ।
গাখীৰ পাউডাৰ গাখীৰটো দিয়ে।
অ মই আকৌ খাই বৰ ভাল পাওঁ হাতত লৈ। গাখীৰৰ পেকেট খাই পাইছা?
অ পাইছো, সৰুতে খোৱা হয় যে।
মই এতিয়াও ভাল পাওঁ।
অ।
উম। আৰু কোৱা? আৰু কি কি বনাব জানা?
জানোৱে বাৰো প্ৰায় ভাগ বস্তুৱে।
উম।
তুমি?
মই আৰু কি জানে? হে অলপ বস্তু জানো আৰু। উম, দালি, ভাজি, মাছ, মাংস। সেইবিলাকে।
অ।
হেল্ল'?
অ কোৱা?
অঁ কোৱা? আৰু অ, তোমালোকৰ হোষ্টেলতোতো চাগে, মাঘৰ বিহুতো পালে ন?
অ, মাঘৰ বিহু‌ পালে পাতে।
মেজি জ্বলাই।
অ, কালি অলপ দেৰি ইয়াক নেদেখি
আচ্ছা।
সোনকালে খতম হৈ, যায় গ'ল
আমাৰ ফালেতোটো, ভৰি দি বনাই।
আমাৰ পেহাহঁতৰ, মেজিটো মনত আছে?
উম, বহুত
কিমান ডাঙৰ বনাই ন?
কিন্তু আমাৰ ফালেতো চাৰিটামান, বজাতে জ্বলোৱা হয় ন,
কিন্তু এটা কথা আকৌ মই ভাবো যে, এনেই এনেইনো ইমান খৰিগাল কেলেই ন, জ্বলাব লাগে ন?
সেইটোৱো হয়।
মানে, মানে এহ, মেজিৰ নামত অকমানিকে কিবা এটা বনাই, এনেতো খেৰে জ্বলাই মেজি মানে খেৰৰ মেজিয়ে।
উম,
তাত যেনিবা দুডাল, এডাল খৰি জাপি দিয়াতো বেলেগ কথা হয়, নে নাই কোৱাচোন।
হয়।
নাইবাতো আগতেতো অ, ভেলাঘৰটোতে থাকে গোটেই ৰাতিটো ভেলাঘৰ তে, থাকে আহ ভোজ খাই, তাৰপিছত দিন ৰাতিপুৱা হ'লে সেই ভেলাঘৰটোকে জ্বলাই দিয়ে।
উম,
হয়, নাই। তেনেকুৱা কৰিলেই ভাল অ, এনেকে খৰিবিলাক এনে এনে নষ্ট। কৰাতকে গছ বিলাকে কটা যায় ন,
উম, হেল্ল,
অ, কোৱা।
উম, উম, কোৱা।
ৰাতি ভাত খাল নে নাই তুমি?
অ, ভাত খোৱা হ'ল, আজি ভাতৰ লগত মানে ভাত খিনি অলপ পোলাও নিচিনাকে ভাজিছিলে। তাৰ লগত মানে ধুনীয়াকে তাৰকা দালি, বনাইছিলে। আৰু লগত পাপৰ আছি লে, কবি আলু ভাজি আছিলে। নহৰুৰ চাটনি আছিলে।
আৰু মানে কিবা ভাত কেৰেলাৰ পিটিকা এটা বনাইছিলে। তেনেকেই খালো।
তুমি ঘৰলে কেতিয়া যাবা?
মই ঘৰলে জানো কেতিয়া যোৱা হয়। এতিয়ালৈকে ভবা হোৱা নাই। মই মানে আ, ইয়াতে জব এটাৰ কাৰণে কম মানে হেৰি কৰিম বুলি ভাবিছোঁ, ইন্টাৰভিউ দিম বুলি ভাবিছোঁ।
তেতিয়া আকৌ মাহিহঁতৰ ঘৰত কাপোৰখিনি থৈ আহিলা যে।
একো নাই, মাহীহঁতৰ বস্তু কেইটামানোতো মই লৈ আহিছোঁ মৰিগাঁৱলে গৈ লৈ পেলাই লৈ অহাটো একো ডাঙৰ কথা নহয় ন'। নাইবাতো, নাইবাতো এইকেইদিনতে যদি জবটো হৈ যায় তেতিয়াহ'লেতোতো মাহঁতে গাড়ী ল'বলৈ আহোতেও মোক দি থৈ যাব পাৰিব বস্তুখিনি।
হু?
হয় হয়।
উম, উম। আৰু দেউতা আহিয়ে থাকে।
উম।
উম, ঠিক আছে।